হেল্ল' অ কোৱা কি কৰিছা? আছো এনে শুই আছিলো।
অ, এনে মই বহুত দিন হল ফোন কৰা নাই চ কৰিলো বোলো, কি কৰি আছা এনে ভালনে খবৰ?
খবৰ অ ভালে, তোমাৰ?
উম ভালেই, চাহ খালা?
খোৱা নাই খোৱা তুমি খালা?
অ নাই মইও নাই খোৱা, ভাততে লাগিছে চিধা আমাৰ আজি।
অ ভাত তুমি বনাইছা নে কি?
নহয় মায়ে বনাইছে মই এনে অকণ অকণ লাগি দিলো, এতিয়া মানে ফ্ৰী আছিলো যে মই ফোনটোকে কৰি লওঁচোন ঠিক কৰি আছে।
অঁ ইমান দিন ফোন চোন কৰা নাই।
উম।
তোমালোকৰ? আমাৰো এয়া ভাত হ'ল। খাবহে লাগে আৰু। ইমান জল্দি? অ জল্ডিয়ে খাওঁ আমি।
অ অ। বাকী এতিয়া কি কৰি আছা কি মানে কিবা কাম চাম নে পঢ়ি আছা?
নাই একো কৰা নাই এতিয়া।
অ অ।
তুমি পঢ়ি আছা নেকি? অ মই পঢ় আছো। কিমানত? মই ফাৰ্ষ্ট ইয়াৰ। অ।
এনেই মই কি কয়তো ফাৰ্মাচীত কৰো।
অঁ। এইয়া।
টোৱে।
কি বনাইছে ভাত আজি? ভাত মানে মাছ ধৰিছিল আজি আমাৰ দাদাই মানে পুখুৰীৰ পৰা, সেয়াই বনাইছে মায়ে। অঁ, ঘৰত কোন কোন আছে?
হা' হা'?
ঘৰত কোন কোন আছে?
ঘৰত দাদা ভন্টি মই মা আৰু দেউতা।
অঁ ভণ্টি অ।
তোমালোকৰ?
আমাৰো মা আছে দেউতা আছে ভাইটি মই।
অ', অ'।
আমাৰ পাঁচজন থাকে ঘৰত, অ'। দেউতাই কি কৰে? এনেই, কৰে কিবা কিবি।
চাউণ্ড যে অকন কম আহিছে?
জানো আজি এনেকুৱাই হৈ আছে, কিবা হৈ আছে বা?
অ' এই চাউণ্ডটো মানে কম কম আহি আছে, তোমাৰ মাততো মানে হেৰি কৈ আহিছে সৰুকে।
অঁ
হুম
বুজিয়ে পোৱা নাই স্পিকাৰ সেইটো কমি আছে চাগে জানো কিবা হৈছে?
উম অ মা এ এনে কিবা এ কিবা তুমি এনে কিবা নাৰ্ছিং চাৰ্চিং কৰিছিলা?
নাই কৰা নাই কৰিম হে।
হেল্ল
হেল্ল 'হেল্ল' এনে তুমি কিবা শিকিছিলা? নাই চিলাই টিলাই সেইবিলাক নাই শিকা নাই একো মই।
অ' নহ'লে আমাৰ ইয়াত মানে কিবা হেৰি আছিলে ন, সিটো কৰিব পাৰিলে হয়, এনেই অ' হেৰি কৰি থাকে যে ঘৰতে।
অ' এনে মেচিন চলাব জানো মই। ঘৰতে ঘৰতে কৰিব পাৰো ভালো লাগে টাইম পাছ ও হৈ যায়, অ' তাকেহে
মইও তেনেকেই ঘৰতে টাইম পাছ কৰি থাকো চিলাই।
চিলাই। অঁ ভালে
উম, ভালো লাগে কিবা কৰি আৰু মানে নিজৰ কাপোৰ চাপোৰ চিলোৱা থাকে হৈ গৈ যায় না।
হয় না। অঁ মোৰ টাইমো নাথাকে ন ইমান। অঁ কিবা কৰা? নকৰোঁ এনে অ'
উহ এনেই মানে এই আহি পেলাই বহি থাকি মানে হেইটো সময়ত কৰো আৰু মানে
অ' টাইম পাছ হয় আৰু কি টাইম পাছ হয় বাৰু অঁ ঠিকে আছে।
তাক সেই মই বোলো এনেই বহি বহি মানে আমনিও লাগিছে, মই ভাবিচো এইকে কৰো বোলো ফোনটো, কি কৰি আছে?
অ', আপুনিতো পাহৰি যোৱা টাইপে হ'ল আৰু অ', পাহৰিয়ে গৈছিলো।
তাকেহে ইমান দিনৰ পিছ ফোন কৰিছো ন। সেইটোয়ে মই কৈছো কি কৰি আছে সোধু।
সুধু অ' বাকী এনে বাকী খবৰটো ভালেই ন। উম ভালেই তোমালোকৰ ভালেই আৰু মা দেউতাৰ উম ভালে
উম
বহুদিন হল বোলো খবৰো ল'ব পৰা নাই একোৱে কৰিব পৰা নাই।
অ ফোন নকৰাই আৰু তাকে সময় পোৱা নাই। অ ত তুমিতো কৰিব পাৰা এবাৰ হলেও। মোৰ টাইম নাথাকে ফোন কৰিব।
তাকেহে হে উম।
উম। মোৰ চিমখনো মানে হুৰাই থাকিলে নে।
হা হা।
হা মোৰ চিমখনো হেৰাই গল এয়াৰটেল চিমখন। অ চিমখন হেৰালে অ পিছে নাম্বাৰ চাম্বাৰ চব গ'ল চাগে এতিয়া ন ভাগ্য ভাল মোৰ লগত আছিলে। অ নাম্বাৰ চব গুচি গ'ল।
উম।
সেইকাৰণে ফোন চোন কৰা নহয়।
তাকে মই ভাবিছো মইচো এনে ফোন এটা হলেও কৰে আজি ফোনো নাই একোৱেই নাই এইকেইদিন।
অ তাকেতো।
সেয়ে।
উম। এনেই খেতি চেতি কৰে নাই তোমালোকৰ হা খেতি চেতি কৰে নাই তোমালোকৰ খেতি কৰে।
অ আমাৰো বাৰু। ধান
ধান নে অ' ধান বোকা ৰুব যাবানে নাই। এই বোকা ৰুব মোৰ জোক দেখি ভয় লাগে অ মই দূৰৰ পৰাই ভাল। অ ঘৰত থকাই ভাল।
তাকে।
যোৱা মায়ে মাহঁতে লগাই বাহঁতে লগাই মই ৰখি পেলাই চাই থাকো আৰু। উম চাই থাকা
উম।
উম। সেনেকেই চলি যায় আৰু মাই মা ঘৰ পৰা অ আমাৰো পৰহি পৰা হেৰি কৰিব নেকি।
তাকে অ চলি যায় আমাৰ তোমালোকৰো তেনেকে তুমি ৰোৱা নাই।
নাই মই নুৰোও ভ ভয় লাগে নে কিবা কি। ভয় লাগে আৰু মই নোৱাৰোঁ মোৰ ভাগৰ লাগি যায় গৈ। অ সেইটো হ'য় বাৰু এই ৰ'দত মানে ন ককাল চকাল বিষ হৈ যায় অ চাপৰি থকা হয়
উম আৰু মানে গা বিষটো সন্ধিয়ালৈহে ওলাই ন
অ
দিনটো মানে ফূৰ্তিত চলি যায় চবৰ লগত বাত ৰাতি আৰু মানে লাগি যায় আৰু গা বিষ
গা বিষ উম লগৰ লগত ভালো লাগে
উম
সন্ধিয়া সময়ত বোলো ভাল লগাটো ওলিয়াই দিয়ে অ
সেইয়া আৰু এতিয়া আমাৰ হাঁহ কেইজনী আছে পথাৰ এনেই চৰি ফুৰে এতিয়া গৈ লৈ পেলাই ধান লগোৱা নাই যে তোমালোকৰ
আমাৰো আছে।
উম।
ভণ্টি ক'ত গ'ল? ভন্তি শুই আছে তাই মানে গাটো ভাল নহয়। অ। দাদাই অকমান মানে বাহিৰত ফুৰিবলৈ গৈছে। অ লগৰ লগত?
উম।
সন্ধিয়া থাকে যে চবৰে, অ সন্ধিয়া যায় আমাৰ নিচিনা নিকি ঘৰত বহি থকা। ল'ৰা মানুহবিলাকৰ সেয়াই ভাল।
উম। দিয়ে নিদিয়ে নহয়। এনেকে বুহি জহি আমনি লগাই মেলি থাকো। উম।
ঘৰতে থাকিব লাগে।
কি কয়? এনে ৰাতি কি বনাব এতিয়া?
হা? ৰাতি কি বনালে? এতিয়া দালি, কবি আলু ভাজি, ভাত। অ আমাৰ সেনেকেই বনাইছে আৰু মানে মাছখিনি দি। অ।
উম।
সেনেকেও খব লাগে কেতিয়াবা। তাকে এই না কালি মোৰ বাৰ্থডে আছিলে ন অকন হেভি হৈ গ'ল সেইকাৰণে অ আজি অকন লাইল বনাইছো আৰু অ। বাৰ্থডে বুলি জানা নহয় আজি চাম কি কৰে। অ আজি অকন লাইট দি আৰু গমে নাপালো বাৰ্থড বুলি। তাকে ক'ত মনত নাথাকিব ইমান দিনৰ পিছত হেৰি কৰা আছে। অ
ম‌ই মানে হেৰি ফোন কৰিম বুলি কালি সময়ে নাপালো দৌৰা-দৌৰি।
অ টাইমো ক'তনো হ'ব ন। সেইটোৱে। উম। যা, যা আহিবতো পাৰা এবাৰ হ'লেও নাহাই তোমালোকে বহুত দিনতো হ'ল নাহা উম যোৱা হোৱা নাই। উম যাব লাগিব আহিবা তুমি।
তাকে।
উম তাকে যাব লাগিব।
উম আহিবা আকৌ সময় উলিয়াই।
অ উলিয়াই ওলাব নোৱাৰিলে টানি-টুনি উলিয়াম। উম তাকেহে যাব লাগিব ৰ'বা।
এনো ঘৰতটো বাকী চবতটো মানে কামতে আৰু।
বাকী চবতো কামতে মায়ে চাগে ভাত বনাই আছে ন? অ। তাকে, তোৰ ভাইটি আহিছিলে অ।
উম, ক'ত আছে?
আছে এইফালে ভিতৰত।
সে বহুত দিনে হ'ল নেদেখা তাহতক।
তাহাঁতক। অ'।
উম।
সেই চলি যায় এতিয়া ফোন কৰো তে তাই মানে চামনে চামনে দেখাতো বহুত দেৰি পিছতে হয় না।
অ'।
সেইয়া আৰু এতিয়া ফোনতে থাকিলে হ'ল আৰু এতিয়া উম।
হ'ব দিয়া ন' মই ভাত খাও গৈ।
অ'।
পাছত ফোন কৰিম।
অ', অ'।
অ'। উম।